হেল্ল'
আহ শুনিছো কি কৰি আছা
এনেই আছো ৰবা এতিয়া তোমাৰ ঘৰতে আছো
চাতাহ খালা
চা খালো তুমি
হয় নেকি এ মই অলপ বাহিৰত অলপ ঘূৰি আছো চাহ তাহ খালো বাৰু অ খবৰ পাতি
হয় নেকি?
অ
ভালেই আছো। ভালে আছো তোমাৰ?
মোৰ অ ভালে আছে খবৰ পাতি ক'ব গ'লে এনে বতৰ অলপ ঠাণ্ডা বতৰ হৈ আছে নহয় ৰাতি অলপ ঘূৰি আছোঁ সেপেনে সেপেন কৰি আছোঁ । তোমাৰ পানে গৰম কেনে?
তেনেকুৱা হেৰি নাই মানে এতিয়া অলপ ঠাণ্ডা
অ অ আৰু অলপক দিন ম গৰম আছে আৰু তাৰ পিছত ঠাণ্ডাই আহিব।
ঠাণ্ডা আহিব মানে ঠাণ্ডা কেনেকুৱা লাগে তোমাৰ
মোক ক'ব গ'লে ঠাণ্ডাতো বহুত ভাল লাগে ঠাণ্ডা দিনত আহ ক'ব গ'লে গৰম দিনত ঠাণ্ডা দিন বহুত ভালে লাগে মোক তোমাক ঠাণ্ডা দিন বেছি ভাল লাগে নে গৰম দিন
মোৰ ঠাণ্ডাৰ দিন বহুত ভাল লাগে।
হয় নেকি স মোকো ঠাণ্ডা দিন বহুত ভাল লাগে। এনে ঠাণ্ডা দিনত মানে কি হয় তোমাৰ ঠাণ্ডা দিনত। কিহৰ কাৰণে বেছিকে ভাল লাগে তোমাক।
মই ঠাণ্ডাৰ দিনত মানে তোমাৰ ঘৰতে বহি জুই পোৱাই থাকিব পাৰি। তাৰপিছত তোমাৰ বাহিৰত ওলাই গ'লেও মানে তোমাৰ জেট জেকেট পিন্ধি জোতা পিন্ধি ফুৰিব পাৰি আৰু তোমাৰ মানে এ ভাল লাগে আৰু এটা কিবা মানে এনে ভাল লাগে আৰু ফুৰি কিনো ভাল লাগে আৰু ঠাণ্ডাৰ দিনত
অ ময়ো ঠাণ্ডা দিনত বিৰাট ভাল পাওঁ ঠাণ্ডা দিনত মানে গৰম দিনত তুমি যিকোনো কৰা ভাল। যিকোনো কৰা তোমাক গৰম লাগিয়ে থাকে ভালকে যিকোনো পিন্ধি যোৱা হয় কি নহয় এনেই গৰম গ ঠাণ্ডা দিনত তুমি ভালকৈ যিকোনো পিন্ধা বা যেনেকুৱা হ'লেও যোৱা। মানে তোমাক ঠাণ্ডা দিনত গৰম দিনতটো গৰম লাগিবই ঠাণ্ডা দিনত তুমি কা কাপোৰ চাপোৰ পিন্ধি গ'লে গৰম সটো লাগিব ঠাণ্ডা নালাগিব। আৰু তোমাক ঠাণ্ডা দিনত খাব হ'লে এনেক খাব গৰম গৰম খানাবোৰ খাইকে ভাল লাগে। গৰম দিনত তোমাৰ খানাবোৰ খাইকে ইমান ভাল নালাগে।
মানে ঠাণ্ডাৰ দিনত তোমাৰ এই খানা-পিনাবিলাক অলপ খাব পাৰি মানে তোমাৰ। এইবিলাক অলপ ভালকে খাব পাৰি মানে। এই মাংস, তোমাৰ হাঁহৰ মাংস তাৰে পিছত এ গৰম মা- হেৰি বস্তুবিলাক খাব পাৰি। এই গৰম দিনত খাব ইচ্ছা ন
গৰম দিন খালেও তোমাৰ এই তোমাৰ বেলেগ কিবা হ'ব আকৌ গৰমত। তেনেকুৱা হাঁহৰ মাংস-চাংস খালে মানে, তোমাৰ অ'- বেমাৰ হ'ব পুৰা তোমাৰ ঠাণ্ডা দিনতো খালে মানে আৰু ভালে। উম প্ৰেছাৰ চেচাৰ বাৰে। প্ৰেছাৰ উঠি যাব ল' প্ৰেছাৰ হ'লেও হাই প্ৰেছাৰ হৈ যাব। গৰম দিনত তেনেকুৱা গৰম বস্তু খাব নোৱাৰি। এনে তুমি ঠাণ্ডা দিনত ঠাণ্ডা দিনত মানে তুমি কেনেককা মানে ফুৰি কে কেনেকুৱা লাগে তোমাক ঠাণ্ডা দিনত যেনেকুৱা
কিন্তু ফুৰিব নোৱাৰি মটৰ চাইকেলত
অ বিৰাট ঠাণ্ডা লাগে তেতিয়া অ' আৰু ঠাণ্ডা লাগি যায় । এনে কাহ। অ' গাড়ী চলাবৰ ই চ্ছাই নাযায় । আৰু তোমাৰ গ- ঠাণ্ডা দিনত তোমাক কাৰত ঘূৰিবৰ কাৰণে বিৰাট ভাল। সেয়েটো ভি ভিতৰত গৰম হৈ থাকে । কাৰত ঘূৰিবৰ কাৰণে বেষ্ট, ঠাণ্ডা দিনৰ কাৰণে।
চাৰিচকীয়া বাহনত উঠিব ভাল, মানে অলপ ফুৰিব ভাল।
সেইটোতো হয়, চাৰিচকীয়া বাহনত ফুৰিবৰ কাৰণে ভাল । আৰু তাৰ পিছত তোমাৰ ধৰা, বাইকত গ'লে মানেতো চলাবই দিগদাৰ। হাতটো পুৰা মই এনে ঠাণ্ডাত দিনত কেতিয়াবা বাইক-চাইক, স্কুটি চলাওঁ নহয়, হাতটো মানে তোমাৰ কি হৈ যায় মানে একদম মানে একদম বৰফৰ নিচিনা টাইট হৈ যায়। আৰু অ' চকু বোৰ মানে পুৰা ঠাণ্ডা বতাহ লাগি পুৰা ঠাণ্ডা লাগে। আৰু বেছি ঠাণ্ডা লাগিলে, মানে গাটো বিষাব ধৰে।
হয় - হয়, আৰু ঠাণ্ডাৰ দিনত মানে কি হয়, তোমাৰ মানে এটা বস্তু কি ন্তু হয়। ঠাণ্ডা দিনত কি হয় মানে তোমাৰ, অ' এটা বস্ তু কিন্তু, ৰাতিবোৰ দীঘল হয় । মানে ৰা ৰাতিটো মানে বহুত ৰাতি, দীঘল ৰাতি। ঠাণ্ডাৰ দিনত।
অ' ঠাণ্ডা দিন ত ৰাতি দীঘল হয় আৰু উঠিবই মন নাযায়। ৰাতিপুৱা উঠিবই মন নাযায় । ইমান লেট ছেপ, লেপ-চেপ পুৰা উৰিকে শু লে ইচ্, কি মজা লাগে । গৰম দিনত যেনেকুৱা শুৱা, ফেন চলাই শুৱা । এই আনন্ দ নালাগে। ঠাণ্ডা দিনত যিয়ে কম্বললৈকে শুবা সেইটো সেইটো নিচিনা আনন্দ কিহত
আৰু ঠাণ্ডাৰ দিনত কিন্তু সোমাই সোমাই বিৰক্তি লাগে অলপ মানে অলপ মানে হেৰি হৈ যায় আৰু ঠাণ্ডাৰ দিনতো মানে সোমাই সোমাই তুমি এই চিনেমা চাব পাৰি মুভি বিলাক
অঁ অঁ অঁ
হেডফোন লগাই কিনু চাই থাকা মুভি
ঠাণ্ডা দিনত গা ধুও বৰ দিগদাৰ লাগে দেই মোক
অ নাই নাই ঠাণ্ডাত দিনতো সেইটো হয় মানে গা ধুব ইচ্ছাই নাযায় মানে এদিনৰ মূৰত এদিন সদায় থোৱা মানে অলপ একদম তোমাৰ হেৰি হৈ থাকে ন কুৱলি বিলাক পৰি থাকে
হয় হয় তুমি ঠিকে ক'লা ঠাণ্ডা দিনত মানে গা ধুব কাৰণে একদম দিগদাৰ লাগে আৰু বহুত ঠাণ্ডা লাগে নক'বা বিৰাট ঠাণ্ডা লাগে নহয় লাষ্ট টাইম মই গা এনে ঠাণ্ডা দিনত মই গা ধুলে কেনেকুৱা ধো জানেনে পূৰা একবালটিং ল ল এনেই মই গৰম পানী দি গা ধুবতটো ভালেই লাগে কিন্তু বেছিভাগ গৰম পানী কৰি থাকিবৰ কাৰণে। এ এ লাহ লাগে ন। মানে ৰুমত থাকোঁ তেনেকুৱা ঘো ঘৰতো নাথাকোঁ তেতিয়া এনেই এলাহ লাগে মই কি কৰোঁ। এক বাল্ডিং পানীৰ পুৰা ভৰ্তি কৰিলো এক। একেবাৰে ঢালি দিওঁ একেবাৰে ঢালি দিলে মানে পুৰা ভিজি যাওঁ তাৰপিছত । গা ধুৰিকে। যেতিয়া গা ধুই আহোঁ আকৌ আহিকে মই ফেনৰ তলত বহোঁ। যেতিয়া পুৰা ঠাণ্ডা লাগে ন আৰু মজা লাগে
অ মানে তোমাৰ ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ দিনত মানে কি হয় তোমাৰ এনে তোমাৰ ভালে লাগে মানে অলপ ৰাতিটো দীঘল হয় মানে বিৰক্তি লাগি যায় মানে ৰাতি মানে শুই মানে বিৰত হেৰি ৰৈ যায়।
মানে মোকতো বিৰক্তি নালাগে মোক ঠাণ্ডা দিন বিৰাট ভাল লাগে গৰম দিনত মানে এলেহুৱা লাগি থাকে। একদম দিনটো মানে কিন কিনে গৰমত। কিনাই থাকে খাব মন নাযায়। আৰু গৰম গৰম ভাত। অ খানা খাব হওক তোমাৰ এনেই ঘৰত গৰম গৰম ভাত মম' চ'ম'চ। চাওমিন সেইবোৰ খাব বিৰাট--। টেষ্টি লাগে আৰু ঠাণ্ডা দিনত গৰম গৰম খালে মানে একদম সোৱাদ। তটো বাঢ়ি যায় যিকোনো চব্জি হওক ভাত হওক। তাৰপিছত তোমাৰ গৰম গৰম চুপ এনেই এনেই গৰম দিনত তুমি চুপ খাবাচোন গৰম গৰম। ইমান ভাল নালাগে কিন্তু ঠাণ্ডা দিনত গৰম গৰম চুপ খাবা। তেতিয়া তোমাৰ কি ভাল লাগে নকবা আৰু মই খাই থাকো। নকবা আৰু তেনেকুৱা গৰম গৰম।
তোমাৰ তোমাৰ ঠাণ্ডাৰ দিনত এটা পোৱাচন তোমাৰ খাই ল। ঠাণ্ডাৰ দিনত কোৱাচোন তোমাৰ ভাল লগা আৰু বেয়া লগা দুটা হেৰি কোৱা তোমাৰ ঠাণ্ডা। দিনত ভাল লগা আৰু বেয়া লগা দুটা হেৰি কোৱাচোন দুটা।
ঠাণ্ডা দিন।
কিয় বেয়া লাগে আৰু কিয় ভাল লাগে।
আৰু ঠাণ্ডা দিনত মোক এটা বস্তু ভাল লাগে যিহেতু লে। চেপ লৈকে শুবৰ কাৰণে বিৰাট ভাল লাগে আৰু ঠাণ্ডা দিনত। তাৰপিছত আৰু এটা হ'ল গৰম গৰম খানা খাবৰ কাৰণে বিৰাট ভাল লাগে। আৰু তাৰে পিছত অ ঠাণ্ডা দিনত আৰু এটা বেয়া যিহেতু গা--। চাই চলাওঁতে বহুত ঠাণ্ডা লাগে হাত চাত পোৰা এইটোও হৈ যায়। পুৰা জাম হৈ যায় আৰু তাৰপিছত গা ধুব হলে গা ধুব অলপ। কষ্ট হয় সেইটোয়ে তোমাৰ কি কি বেয়া লাগে?
তাকে কি মানে এইটোতে মানে। গা ধুবা অলপ বেয়া লাগে আৰু তুমাৰ মানে আৰু মটৰ চাইকেল চলাব বেয়া লাগে ঠাণ্ডাত।
হয় হয় হয় ঠিকে কবা।
এইকেইটাই বেয়া লাগে আৰু হা।
ভাল লগাটো।
ভাল লগাতো আৰু কি ভাল লাগে জুই ফুৱাই ভাল লাগে খাই ভাল লাগে খানা পিনা।
অ খানা পিনা তোমাৰ খানা খানা পিনাও হজম হৈ যায়। জানানে ঠাণ্ডা দিনত অ হজমো ভালকে হয় সেইকাৰণে। খানা পিনাও একো নহয়।
ঠাণ্ডাৰ দিনত মানে কি হয় আমাৰ ইয়াত মানে--। তোমাৰ ৰাস্তাত হক চকত হওক নাইবা ঘৰৰ চোতালত মানে তোমাৰ--। জুই পোৱালে মানে মানুহবিলাক গোটাই একদম ৰাউণ্ডকে বহি লয় মানে এনেকে গ'লকে বহি লয়-। বইলাৰ যি খোৱাই খোৱাই লেকচাৰ মাৰি থাকোঁ।
অ', জু জুই ফোৱাব এটা ভাল লাগে হয় না। জুই ফুৱাই জুই ফুৱাইকে কথা পাতা কৰা ঠাণ্ডা দিনতে হয় গৰম দিনত তেনেকুৱা। মানে আড্ডা মাৰা নহয় জানানে ভাল নালাগে ঠাণ্ডা দিনত মানে চবে মিলিকে জুই ফুৱাইকে কথা বতৰা কৰা আহ ভাল লাগে তেনেকুৱা মানে কথাবোৰ ওলাই এনেকুৱা তেনেকুৱা আগৰ ঠাণ্ডা এনেকুৱা আছিলে, অ',
মানে গৰম দিনত মানুহে কথা ক'ব অলপ বিৰক্ত---।
অ বিৰক্তি পাই গৰম লাগি থাকে আৰু এইপিনি যায় সেই----। পিনি যায় বতাহ খাবৰ কাৰণে---।
হয় আৰু মানে হয় আৰু মানুহবিলাকৰ খং উঠি থাকে গৰম দিনত----।
খং উঠি থাকে আৰু মানুহে মানুহে ওচৰে ওচৰি থাকিলে আৰু গৰম লাগি যায়। সেইকাৰণে অলপ দূৰে দূৰে----। থাকে গৰম দিনত আৰু ঠাণ্ডা দিনত তোমাৰ হ'ল য যিহেতু ওচৰে পুচৰে থাকিলে এককলগ হৈ থাকে। হে কাৰণে গা গৰম হৈ থাকে নহয়। এনেকুৱা ভাল লাগে।
ভাল লাগে মানে তোমাৰ এই সেইটো আৰু ভাল লাগে কিন্তু ঠাণ্ডাৰ দিনত ভালে লাগে কিন্তু।
তুমি ঠাণ্ডা দিনত এনে আহ সুধি চুধি কেনেকুৱা কাপোৰ চাপোৰ পিন্ধিকে ভাল পোৱা নাই।
ঠাণ্ডাৰ দিনত মই মই ঠাণ্ডাৰ দিনত তোমাৰ পিন্ধো মই তেনেকুৱা মানে, মোজাটো লাগিবই আৰু মোজাটো ভৰিত লাগিবই।
হয় নেকি মোক তেনেকুৱা মই ঠাণ্ডা দিনতো ঠাণ্ডা দিনতে মই লগাইকে ঘূৰি আহো, মই ঠাণ্ডা বিৰাট ভাল পাওঁ। মোৰ ঠাণ্ডা গাত লাগি থাকিলে আৰু ভাল পাওঁ। অ', এইটোতো হয় আগৰ দৰে উম ঠিকে কলা আগৰ দৰে ঠাণ্ডাও নাই আগৰ দৰে সেইটোও নাই। আগৰ ঠাণ্ডা কিয় বা নহয়। আকৌ দিল্লী চাইডে কেতিয়াবা ঠাণ্ডা পৰিলে এনেকুৱা ঠাণ্ডা পৰে গৰম পৰিলে বেলেগ ঠাণ্ডা গৰম পৰে হয়নে দিল্লী মুম্বাই
ৰাখিছোঁ আজি।
অ', দিয়া ঠিক আছে দিয়া ইয়াৰ বিষয়ে পিছত কথা পাতিম। হয়, হয় তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া। ধন্যবাদ।